অ কোৱা।
অ।
তোমাৰ ভইচটো অলপ কমকে আহিছে।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
নেটৱৰ্কতটো বেয়া নেকি বাৰু?
নেটৱৰ্কটো ঠিকে আছে। এতিয়া শুনি পাইছা? এতিয়া অ সেই ফেনখন অফ কৰি দিলো টেবুল ফেন আছিলে অথ
ভাত খোৱা হোৱা নাই বাৰু।
আ আছা, এই মই হেৰি কি বুলি কয় মোৰ এইখিনি সময়ত মই ৰাতিও বাঢ়িলো কেনেকে। খিন হৈ গল আৰু এ সেয়া আৰু সেই ম- আমি মই তাৰমানে ঘৰৰ পানী ইউজ নকৰো। মই খোৱা পানীটো হেৰি এই যে কিনিব পাই যে, সেইটো পানী ইউছ কৰো। মই মি ওলাই গ'লো অকমান, ওলাই গৈ এ হেৰি এ বিচলেৰি আৰু সেই ডাবা যে কিনিব পায় সেইটো লৈ আহিলো। অ তেনেকে তাৰমানে বাকী চব ইউজ কৰো, কিন্তু খোৱা পানী সেইটো ইউজ কৰোঁ আৰু। আজিকালি জানাই তো কিনা পানী, অ আজিকালিটো জানাই চ- তোমাৰ মানে পানী বিলাক ইমান বেয়া থাকে ন।
উম হয় বাৰু কথাটো। আমাৰো তাত মানে বাকী চব পানী ইউজ কৰা হয়। হয় মানে ভাতত দিয়া কিবা কিবি এইবিলাক ফিল্টাৰৰ পৰা ইউজ কৰা হয়। কিন্তু মানে খোৱা পানীটো আমাৰো সেই কিনিয়ে
অ মই, সেইটো কাৰণে। তাৰমানে আজিকালি ক'ব নোৱাৰি ন কেনেকা কি বীজাণু থাকে।
উম। আকৌ কিনা পানীটো ডাইৰেক্ট নাখাই মানে ফিল্টাৰ কৰি মেলি আকৌ গৰম কৰিও, খাই মানে।
অ অ নহয় মই মানে এনেকে খাওঁ বাৰু কিন্তু দেউতাক মানে- এইটো পানীও পুৰা বইল কৰি দিওঁ উতলাই দিওঁ।
উম আমাৰ মানে মাৰ ঠাণ্ডা পানী খাব নোৱাৰে অলপ প্ৰব্লেম আছে।
আচ্ছা আচ্ছা আচ্ছা। মোৰ দেউতা আৰু কি মই ৰাতিপোৱা উঠি কি - নে মানে ডাঙৰ হেৰি আছে এ চচ আছে তাৰে - চচ মানে গোটেই দিনটোৰ হোৱাত মানে এ এক ভৰ্তি উতলাই গৰম পানী দিব লাগে। মানে অলপ উটলিলে নহয়, মানে পুৰা দশ মিনিত বইলিং হৈ থাকিব লাগে, তেনে কামত সেইটো কাৰণে মোৰ গেছটো মানে বহুত যায় আৰু। দহ মিনিট মানে উতলি থাকিব লাগে। সেইটো পানী মই তেনেকে ভৰাই থৈ দিওঁ। আমি নাখাওঁ, আমি এনেই পানীয়ে খাওঁ। কিন্তু দেউতাৰ কাৰণে মই তেনেকে থওঁ তাৰে কিডনিৰ প্ৰব্লেম আছে যে। আৰু বেলেগত গ'লেও মানে মই বটলত, এনেকে দি পঠাও। চাই চিটি খোৱাটো দৰকাৰ। আৰু আজিকালি কি কৰিছে জানানে কিছুমান বটলতো মানে কিনিব পৰা বটল- সিহঁতে তাৰ মানে তোমাৰ আহ মানে চাপজ মই বটল এটাত পানীটো খাই পেলাই দিলো, সেই বটলতো থাকি গ'ল, ধৰা হোৱা নাই হয় নে নহয়। তাৰমানে সিহঁতে কি কৰে তাতে পানী ভৰাই পেলাই ঘৰৰ পানী ভৰাই পেলাই এটা নতুন ছিল পে - মাৰি দিয়ে গম পাইছা। সেইটো বহুত বেয়া কাম কৰে কিছুমানে কৰে আৰু অ মানে। সেইকাৰণে খালে তুমি হেৰি। কৰিবা মানে এই যিটো উ সফৰটো সফৰটো ভিতৰত মই সোমাই দিম। যাতে সিহঁতে হেৰি ইউজ কৰিব নোৱাৰে যাতে তেনেকে। এ সেয়া আৰু উ তেনেকে পানীতটো ভাল নহ'লে বৰ দিগদাৰ নহয়। বাহিৰৰ পানীও মই নাখাও পানীটোয়ে বেমাৰ হৈছে। ৰে হয় ঠিকে কৈছে মানে বিশুদ্ধ পানী খোৱা নহ'লে। মানে বহুত ভয় লাগে কিডনিৰ প্ৰব্লেম চব্লেমৰ কাৰণে।
তাকে আজিকালি মানে ভাল পানীয়ে খাব লাগে চফা পানী চায়য়ে। আৰু মই মানে য'ত ত'ত গ'লে পানী নাখাও দেই এনেকে। মানুহৰ ঘৰত গ'লে।
হা হা হা হা কব নোৱাৰি ক'ব নোৱাৰি। অ অ মইো উপায় নহলে মানে অ উপায় নহলে আৰু বিচলেৰি এটা কিনি। খা আৰু বাহিৰত লৈ যোৱা অ লৈ গ'লে। অ ভালে তাৰ নে কি জানানে মই। অফিচ গৈছিলো আগতে ইমান কস্তকৰি। ল যা হয় নে নহয় লৈ যা জানিব লাগে তাতে গ'লে তমি চবে খুজি খুজ শেষ কৰে।
এই মই সেইকাৰণে যে আজিকালি উওলোৱা ষ্ট্ৰ দিয়া যে বটল। বিলাক মই সেইবিলাক ইউজ। কৰো মানে মই কওঁ যে নাই মোৰ স্ত্ৰো মই জোঠা কৰি খাওঁ।
অহ অ মানে। বুজে মোৰ নিদিবও বেয়া লাগে আৰু বুজিব লাগে মই ইমান দূৰৰ পৰা ধৰা লৈ যাও হয়নে। এ সেইটো কাৰণে মই নিব বাদ দিছো মই কি কৰো বিচলেৰি যে কিনিব পাই দহ টকীয়া। সেইটোকে কিনি খাওঁ তাৰ পিছত আৰু উপায় নাপায়।
ময়ো বাৰু ঘনা পানীয়ে খাই ভাল পাওঁ বেছিভাগ। মানে কি হয় জানা পতককে এইবিলাক মানীয়ে মানে। পেট মানে উ পেটত নভৰা নিচিনা লাগে মানে।
উম উম হয় আৰু এটা বস্তু ওলাইছে। একা গাৰ্ড দামী কিন্তুৱে আৰু টা। এ আছে সেইটো অ সেইটোত তাৰমানে সেইটো ভাল। য তোমাৰ হেৰি থাকে তাৰে সেইটোৰ লগত ফ্লেভাৰ থাকে হা আপেল চেল তেনেকে থাকে যেটো ফিফটি ৰুপিজ। লয় নেকি সেইটো ফ্লেভাৰো থাকে। ফ কৰিছা সেইালে তুমি অল হটো পাবা অলপ। পাবা আৰু তেনে আৰু। যিটো একোৱা গাৰ্ডৰ পানী সেইটো ভাল সেইটো অলপ দামটো বেছি লয় দহ টকা নহয় অলপ বেছি লয়। সে তেনেকে। কিছুমান থাকে আৰু সেয়ে আৰু। অহ, ফিল্টাৰো আছে কিন্তু এনেই দচ টকীয়াটোৱে খাওঁ কেতিয়াবা সেইটো মানে উইক ফিল কৰিলেহে মই সেইটো ফ্লেভাৰটো লৈ লওঁ আৰু।
এ' আজিকালি নতুনকে মানে বটল এটা ওলাইছে অসম আমাৰ অসম অসমৰ বুলিয়ে কৈছে এই যে এ কি ইণ্ডিপেণ্ডেন্ঞ্চ বুলি কয়
হয় -হয়।
সেইটো দেখিছানে তুমি?
অহ, ইণ্ডিপেণ্ডেন্ঞ্চ অহ দেখি দেখিছো -দেখিছো অহ -অহ ভাল ন' অহ। আচ্ছা -আচ্ছা সেই জিঅ' টোৰ কথা কৈছ
যাৰো পাই মই ইণ্ডিপেণ্ডেস বুলি কৈ লৈ পেলাই মানে অকমান দেখিবলে অ' অসম পতাকাখনৰ নিচিনা ভাৰতৰ অ', - অ',।
অ', - অ', সেইটো অ', -অ', -অ', - অ', গম পাইছো- গম পাইছো অহ গম পাইছো সেইটোৱে। এই আৰু সেইটো নৰ্মেল পানীতকে অলপ বেছি থাকে নেকি ন?
হম
দেখাত অলপ বেছি থাকা যেন লাগে পানী।
নহয় -নহয় আজিকালি চবে দচ টকাত ওৱান ফিফটি অ' ঠিক আছে ছেভেন ফিফটি ম এল লিত
চেভেন ফিফটি আছে কিন্তু মই নাজানো সেইটো মোক কয় কিন্তু মোৰ লাগিছে বেছি থকা যেন ফিল কৰো মই।
অহ - অহ বেছিয়ে থাকে মানে এনে বিচলেৰিত।
উমহু, বেছি থাকে মানে মইও
অহ, আৰু সেইটো পানীটো ভাল হয়। মানে বিচলেৰি তুমি এটা কথা চাইছানে বিচলেৰিত কিছুমান বটলত অলপ স্মেল ওলাই।
অহ, কিছুমান অলপ মানে হেৰি অহ অলপ বেলেগ -বেলেগ, তিতা -তিতাও লাগে অলপ- অলপ কিছুমান।
তিতা -তিতাও লাগে সেইকাৰণে মানে বিচলেৰিটো আজিকালি মানে মই খাবলৈ বাদ দিছো। আজিকালি এই টো ইণ্ডিপেণ্ডেন্ঞ্চ টো মানে ভাল লাগে সেইটো পালে।
কতো নাপালে আৰু নাপালে আৰু সেনেকে কৰো আৰু। তাকে সেয়া আৰু মই অলপ যদি কেতিয়াবা মানে দূৰ্বল ফিল কৰো মই সেই ফ্লেভাৰ থকা পানীটো লওঁ, ফিফটি ৰুপিজৰ। তেনেকে আপেল ফ্লেভাৰ বা তোমাৰ তেনেকে বেলেগ -বেলেগ ফ্লেভাৰ থাকে তেনেকে
অহ, মই বাৰু আজিলৈকে সেইটো দেখি পোৱা নাই।
অহ, আচ্ছা সেইটো সেই ফ্ৰিজৰ ভিতৰতে থাকে। তোমাৰ যেনে হেৰি জুচ বিলাক থাকে যে ফ্ৰিজৰ ভিতৰত তাতে থাকে পানীয়ে কিন্তু ফ্লেভাৰ থাকে ডাঙৰ
অহ -অহ নাজানো বাৰু দেই।
হা- হা- হা
এনে মানে ৱেৰেছ - চুৱেৰেছ টো খোৱা হয় বাৰু
উৱাৰেছ খোৱা যাই হয় -হয়- হয় -হয়। আৰু ইলেক্ট্ৰনটো খাব পাৰি তেতিয়া অলপ উইক ফিল কৰিলে ন',? ইলেক্ট্ৰনৰ পেকেট। হ- হ কেতিয়াবা মই সেইটোও কৰোঁ পানীৰ লগতে এই ইলেক্ট্ৰনৰ পেকেট এটা সোমাই লৈ লও বহুত বেছি দিলে তেনেকে খাই
এই গৰম দিনত ডিটকচ ৱাটাৰটো খাব লাগে আজিকালি।
ডিটকসটো ন?
অহ, মানে এই নিজৰ বটলতে যে নেমু, তিয়হ এইবিলাক ভৰাই লৈ
অহ, গম পাইছো -গম পাইছো অহ নিজৰ বটলতে চব খিনি মিক্স কৰি
অহ, সেইটো পান এইটো মানে ফাৰ্ম কৰি খাই কিছু মানে কিন্তু মানে কি কৰে জানা দিনটোৰ কাৰণে মানে বনাই সেইটো চিচা বটল হ'ব লাগে দেই চিচা বটল তলত বেছি ভাল হয় ত মানে চিচা বটলত প্ৰথমতে একঘটিকে পানী ভৰাই তাতে মানে কোন নেমু মানে উইচ কৰি নিদিয়ে হা মানে নেমুটো সৰুকে এনেকে কাটি লৈ পেলাই তাতে ঢালি দিয়ে তাৰ পিছত তিয়হ খিনিও মানে সৰু সৰুকে কাটি তাতে দি দিয়ে।
হয় হয় হয়
কিছুমানে মানে কমলা দিয়ে, আঙুৰ দিয়ে তেনেকে মানে আঙুৰটো বাৰু খুব কমে দিয়ে কাৰণ আঙুৰটো দিলে মানে কি হয় ফাৰ্মেটেড হৈ গ'লে মানে আঙুৰটো নিচা লগ সেইকাৰণে মানে অ অ অ পদিনা পাত দিয়ে পদিনা পাত তো কেতিয়াব অকমান ঠেকেচও দিয়ে আৰু নহলেও এনেকে চিঙ মেলি ডাইৰেক্ট দি দিয় পদিনা পাত।
আচ্ছা আচ্ছা আচ্ছা হ হয় হয় অ শুনিছো মই এইটো মই ভিডিঅ'টো দেখিছো। অ আচ্ছা
চিয়া চিছটোত গ'ম পোৱা ন?
অঁ চিয়াচিটো মই শুনিছোঁ ভালকে নাজানো বাৰু।
অ এইটো ব্লেক ব্লেক কালাৰৰ মানে অলপ চিডছ বিলাক হয়। ত সে চিয়াদচিছটো মানে তাতে ঢালি দিলে মানে সেইটো মানে অকণমান ডাঙৰ হয় অলপ হোৱাইট কালাৰৰ এটা হেৰি মিশ্ৰণ হৈ যায় তাতে। সেয়া মানে ৱেইট লষ্টৰ কাৰণেও ভাল আৰু ডিটক্স কৰে।
ডিটক্স কৰে ন? অ ঠিকে আছে তুমি সেনে ন আনেকি?
অ অ মই মই তেনেকে নিও মাজে মাজে। যে আৰু সেইটো অকল গৰম দিনতহে খাই বাৰু
ঠিকে আছে ভাল তেনেকে শুনিছো মইয়ো। অ মানে তোমাৰ ভিডিঅ' বিলাকত দেখিছো মই লৈ পোৱা নাই বাৰু সেয়া আৰু। মইো তোমাৰ সেয়া প্ৰেচাৰত গোটেইখিনি মাৰি হৈ গ'ল অলপ কিবা খাইয়ো ললো তেনেকে আৰু সেই মই যে কৈছিলো ঔটেঙাটো আনিছো ঔটেঙাটো আনিছো বুলি কৈছিলো যে ঔটেঙাটো ভাজি কৰি দিলো ভাজি বনাই দিলো সৰু সৰুকে কাটি অক মানে হেৰি এইটো নহয় কুমলিয়া ঔটেঙাটো তেনেকে এ ভাজি কৰি একদম সৰু সৰুকে কাটি আলুৰ নিচিনাকে কাটি জলা তলা দি তেনেকে খাইও ভাল লাগে।
মই ঔটেঙা ভাজি খোৱা শুনা নাই।
খোৱা নাই ন মই খাইছো তেনেকে। সেই বেলেগ মানুহৰ তাত খাইছিলো তাৰ পিছত মই নিজে কৰিলো কিন্তু এই অকমান দাঠ হ'লে নোৱাৰি
অ আচ্ছা একে কুমলীয়া মানে সৰুটো?
কুমলিয়টো খাব পাৰি তেনেকে।
অ আমি বোৰ শুনা নাই আচাৰ বনোৱাও শুনিছো দেই আমাৰ মায়ে বৰ ধুনীয়া ঔটেঙা আচাৰ বনায়।
হয় হয় হয় তেনেহলে পিছত কথা পাতিম নেকি? নেকি ঠিক আছে।